আহ শুনিছানে?
শুনিছো, কোৱা।
এ এনে আছো এতিয়া অলপ শুই ললো যে ভাত খাই কৰি লৈ এতিয়া আহ অ এ মাৰ ঘৰতে আছো।
আজি থাকিবা
আজি অঁ ৰাতি থাকিম
তাত এতিয়া কোন আছে গৰমাৰীত।
গৰৈমাৰীত হেৰি দেউতা আছে সহুৰ দেউতা আছে মা যোৱা নাই মায়ে সেয়া যাব মানে মোৰ মানে গাটো বেয়া অঁ সেই জণ্ডিছৰ মালা এডাল পিন্ধো বোলো মই জণ্ডিছ হোৱা নিচি চিনা মূৰতো খাই আছে যে।
হয়য়ে জ্বৰ হ'লে।
অ' মানে জ্বৰৰ পৰা উঠিছো যে মূৰতো ঘুৰাই থকা নিচিনা লাগিছে। ভয় লাগে ন তেনেকে হলে, মই বোলো ম অ' মা'ক কৈছো বোলো জণ্ডিছৰ মালা এডাল পিন্ধো
জণ্ডিছৰ মালা সাধাৰণ জ্বৰ হ'লেও ল'বই লাগে কাৰণ জণ্ডিছটো মনে মনে হয়য়ে থাকে মানুহৰ।
অ হৈয়ে থাকে গম নোপায়। আকৌ যে জ্বৰ উঠিলে মূৰত উঠিলে যে বহুত বেয়া।
উম হয় আৰু
অ ম অ' মোৰ এতিয়া আকৌ দুৰ্বল দুৰ্বল লাগিছে, আকৌ ভালকে ভাত খোৱা নাই। আজিয়ে মা গোট আহি পেলাই স্কুলৰ পৰা আহি ভাত কেইটাম মান বাহ লগত একেলগে ধুনীয়াকে গোটেইকেইতাই খাইছো আৰু ভাত তেতিয়া বোলো খোৱাৰ নিচিনা লাগিছে। এনে ভাত
কিহৰ লগত খালা কিহৰ লগত খালা?
আনিছিল তাৰপিছত মাটিমাহ দি মাছ বনাইছে। ত মাটিমাহ মাটিমাহ আহ চত মাছ আনিছে চন্দা মাছ নেকি চন্দা মাছ ছৰ লগত বনাইছে, তাৰ পিছত ভাজি আলু ভাতকেৰেলা ভাজি বনাইছে। তেনেকে খালো মানে ভাল লাগিলে। খাই আছে তাৰ মানে খাইছে যোনতো গৰম লাগিছে যে মইতাৰ হে জ্বৰ মাথা বিষ হোৱাৰ পৰা মই এতিয়া জুতিত নোপোৱা হ'লো।
ৱা হ'লে আৰু জ্বৰটো জ্বৰটো মানে গৰ্ভত থাকেই যে।
অ'
য়ে সোৱাদ নোপায় গাৰ ভাল নালাগে দুৰ্বল দুৰ্বল লাগে।
অ'
সেয়া আৰু মই আহি পেলই ভাত নাখালোৱে নহয়, নাই একোৱে খোৱা নাই স্কুলৰ পৰা আহি শুইয়ে আছো। গাটো ভাল নহয়, দাঁতো বিষ থকা হৈ থাকা নাই জানো।
অ'
ভালে হোৱা নাই বিষ, এ যোৱকালি পূৰ্ণিমা যে হে পূৰ্ণিমাৰ কাৰণে ৰনে হৈছে বুজিছা। এইবিলাক আহ যোৱাকালি পূৰ্ণিমা আছিলে আগত তোমালোকৰ মাহী পূজাবাইদেউহে কৈছে। মাহীও বোলে যোৱাকালি নাই নাই নাই যোৱাকালি পৰা বোলে আজি বিষ থাকিব পৰা নাই বোলে।
মোৰ এতিয়া সেই মাথা চাথা বিষ এটা চাইড একে অৱস্থা বেয়া হৈ আছে মানে। দুদিনমান গ'লে ভাল হ'ব আৰু নিজে।
যে বিষটো এতিয়া বিষটো নাই আহ মই সেইকাৰণে ভাবিছোঁ কি পূৰ্ণিমাই আছে। নহলে কিবা মন এনেকে থাকিবও পাৰে।
এতিয়া দাঁতৰ লগতে দাঁতৰ লগতে মূৰৰ সেই শিৰকেইডাল লৈকে গোটেই। মূৰৰ মাথা অংশটো বিষ একেবাৰে। আহে আহি পেলাই একোৱে খোৱা নাই। বৰি দিনতে খাই গৈছিল স্কুল যাওঁতে, দুটা খাব নোৱাৰি যে ষৰ বৰি নহয় জানো? বেছি খোৱা বেয়া।
ষৰ বৰি খালে আকৌ আৰু হেৰি হোৱাৰ সময়ত এ এম চি হোৱাৰ সময়ত দিগদাৰ হয়।
দিগদাৰ, বেছি বিষৰ বৰি খালে এনেও হাৰ্টৰ প্ৰব্লেমো হোৱা চান্স থাকে।
অ' খাবৈ নালাগে বিষ হেৰি, আকৌ বেজিও লব নালাগে। এনেই বিষৰ সেইটো বেয়াই খাবৰ কাৰণে।
এতিয়াও ইমান বিষাই আছে মানে তথাপিও মই মানে বিষ বোল সহ্য কৰি থাকোঁ যে তেনেকৈ সেইকাৰণে আহি। মই নাখালোঁ এ এনে মেগীকে খালোঁ। হ'ব লাগিব আৰু এইটো চাই একো চোৱাবই নোৱাৰোঁ একো লগাবই নোৱাৰোঁ।
অ।
এটা চাইডে দিয়ে খাব লাগিব খালেও।
অ সেই দাঁতটো সুলং হৈ গ'ল নেকি।
সুলং হৈ গ'ল।
অ।
এতিয়া সৰালেও বহুত ডাঙৰ সমস্যা হব গুৰি দাঁত যে।
অ গুৰি দাঁত আকৌ শিৰ। এটাৰ পিছত আকৌ এটা এটা মানে সুলুকি যাবই সেইটো। শিৰৰ লগত যে একেলগে।
সেইটো কাৰণে ভাবিছোঁ। প্লাষ্টাৰকে কৰি লওঁ নেকি আওঁ।
উপায়ে নাই নহ এনেকেই থাকিলেও নহব। বিষত তুমি কেনেকে থাকিবা চোৱাচোন আকৌ এতিয়া ভাল পাইছানে। আৰু তাৰপিছত আকৌ হ'ব তোমাৰ আকৌ তেনেকে সহ্য কৰিব লাগিব এইটো মানে হয়য়ে থাকিব।
এই বহুত বেয়া বিষ হৈছে মানে একে মূৰ পৰ্যন্ত বিষ হৈ গৈছে। ডিঙি পৰ্যন্ত বুইছানে স্কুলত যে মই যে কথা। কথা চথা কথা চথা নোকোৱাকে যে মূৰতো এনেকে চাদৰ। খনৰ ওপৰত যে। পৰ্যন্ত এই এই সেৱা আছে বুইছা স্কুলত। এনেকুৱা অশান্তি লাগি আছে। তথাপিও আছোঁ আৰু কাৰণ তাতে এতিয়া দাঁতৰ বিষ বুলি যদি স্কুল ক্ষতি কৰোঁ। তাতে এটা কোৱা মানুহ ওলাল হৈ ইমান বেমাৰ হয় না বুলি। কষ্ট-মষ্ট কৰে। ওলাইছে এয়া সেইকাৰণে কষ্ট-মষ্ট কৰি গৈছোঁ আ। কিমান কষ্টত আছোঁ।
উম, সি কাকো বুজি নাপায় নহয়।
নাপায় নাপায়।
নিজৰ সমস্যাটো নিজেহে বুজি পোৱা যায় নহ।
অ। সেইটোৱে অ। বাকী বিলাকৰ মাজত এজন। অ। বুজি নাপায় নহয়।
নাপাই নাপাই সিদিনাখন এটা ৱেটিঙত নোৱাৰা হ'লা সেইটো কথা কওঁতেওঁটো কৈছে তাই মিটিঙত হ'লে আহিব লাগিব আ
উম, তেতিয়াহ'লে আকৌ কোনে মো কৈছে। তেতিয়াহ'লে এক্সট্ৰাকে এক্সট্ৰাকে দিব লাগিছিলে হয়নে নহয়?
নোৱাৰা হলেও বোলে পাৰ্কৰ দৰ্জা খনেদি সোমালে হ'ল সেনেকে কৈছে নামঘৰটো লগতে বাহিৰতে গছ। তলতহে মিটিং পাতিছে কেনেকে আকো' নোৱাৰো গা মানুহজনী আহে।
নহয় তিনদিন হৈ গ'ল বোলে বেলেগ কথা মই। তিনদিনক হেৰি মই আহিলোঁ হৈ তিনদিন হয়নে নহয় গা পা ধুই হলেওঁ। চোন আকৌ দুদিনহে হৈছিল মই কেনেকে আহিম তেনেকে।
নিজৰে ভাল নালাগে নামঘৰ হেৰিত মহলটোত।
নহয়। আহিবও পৰা গ'লে হয়। বাহিৰত হোৱা হয় আহিবও পৰা গ'লে হয়। আঁৰ বেৰ দিয়া হয়। চাইদৰ ফালে নামঘৰটোৰ চাইদৰ ফালে গোটেই ৰাউনটো যদি বেৰ দিলে হয় ন তেতিয়া আহিব পৰা গ'লে হয় ধুনীয়াকে।
একেটাই বাউণ্ডাৰী।
একেঠাই বা পিছফালে মই বাৰু ঘূৰি আহিম। আহোতে আকৌ একেডালে নপৰে জানো?
একেটাইতো তোমাৰ লগত আমাৰ ল'ৰা চোৱা নহ'ব জানো? তোমালোকৰ ল'ৰা চোৱা হওঁক বা সৰু পোৱালীজনীয়ে ডেজীহঁতৰ লগত খোলা-খুলিকৈ ল'ৰা চোৱা হৈ থাকিব। তেনেকেটো আ আ সেই একেটাই হ'ল না কথাটো।
অ', অকমান বুজি পাব লাগে আৰু।
যি কথা সিদিনা
খং উঠে।
অ', ৰজিয়ে নাপায় নহয়।
নিজৰ সময় সকলো সময় নিজে বুজিব।
অহ।
মানুহজনে মোক লগ ধৰিছিলে ডক্টৰৰ ওচৰত আজি লাষ্ট দিন, ধেৰ কথা ক'ব বুলিয়ে দাঁতৰ বিষকে লৈ গৈছো। গৈ
অ', যাম।
অ', কাইলৈ পা বন্ধয়ে থাকিব দিয়া ন এমাহ। অ'।
কি কৈছা? অ', বন্ধ বন্ধ। মই সেইকাৰণে কচিঙত যোগদান কৰা নাই আকৌ। মই ছুটি লম বুলিয়ে কৰা নাই।
অ'। ভালে হৈছে নামটো। অ'।
ইস্কুল কৰিয়ে থাকো। আৰু গৰম বন্ধ মাহটো ৰেষ্ট নলম নে?
অ', সঁচাকে দিনটো আকৌ ইমান ভাগৰো লাগে ন। চোৱাচোন কেনেকে গৈ এতিয়া এনেও কাপোৰ-কানি পিন্ধোতে ইমান দিগদাৰ হয়। গৰমত হয় নে? গৰমতো গ'লে ভালা বোলো ঠাণ্ডা দিনেই ভালটো কাপোৰ-কানি পিন্ধি
কাপোৰ পিন্ধি লোৱা। কাম কৰি থাকা ন দিনটো চুটি।
থাকিও ভাল লাগে ন?
সেইটোও ভাল লাগে উম কাপোৰ কানি পিন্ধি লোৱাৰ পাছত তেনেকে কাম বন কৰি থাকিব পৰা যায় ন।
হয় গছৰ নেমু নাইকিয়া হলনে আছে?
তোমালোকৰ নেমু নাই?
নে মোৰ নাই নহয় দাত মোৰ হেৰি আছে নে নাই বো পকা যে তেতিয়া তুমি কৈছা ছিলা যে আ
কাইলৈ বজাৰ আহিবা বোলেচোন। এপাক সোমাবা নহ'লে। দুটামান লৈ যাবা।
অ মই ফোন কৰিম দিয়া নহ'লে গ'লে। মই বজাৰত গলগে তুমি পাৰি থৈ দিবা। অ', যাম।
চেন্দেল-তেণ্ডেল কিনিব যাব বোলে বুলি কৈছে। দুটামান লৈ যাবা নহ'লে।
অ', লৈ যাম দিয়া মানে হেৰি আচাৰ এনে সময় পোৱা নাছিলেও মানে চাহ চাহ চাহ বনাব স্কুল আহোতে টাইম নহয় গৈ
লাগেই গৰমত, গৰম আচাৰ অকমান খাবলৈ মন যায়।
অ'
আমাৰ আচাৰ খিনি এই ভণ্টিহ'ত থাকোতে আমৰ আচাৰ বনাই দুইটা টেমাৰও আচাৰ বেয়া হৈ গ'ল বনোৱা ভাল নহল গোতেইখিনি পেলনি গ'ল আচাৰ। জমা মোৰ নাইয়ে
কেনেকে বা বনাইছিলা
জানো কি বেয়া কৰিলে, তেল চলো ঠিকে দিছিলে। আম খিনি বইল কৰোতে বেছি গেলগেলীয়া হৈ গ'ল। সিজালে বেছিকৈ
এই গৰম পানী দি উতলাই সিজাইছে।
আহ
এই তেনেকে সিজালে বোলে হেৰি ভুকুৰি যায়, তেনেকে কৰিব নালাগে নহয়। অ' ভুকি ভুকুৰি যায় মানে, কেনকে কৰিব লাগে জানা আমৰ আচাৰ বনালে এ আমটো কাটিবলে ন হয় তাৰপিছত নিমখ সানি পেলাই বৈয়ামত থৈ দিব লাগে।
অ' অ' তেনেকে হলেতো জহি যাব ন।
অ তাৰ পিছত এতিয়া এই জলফাইতটো যেনেকে যে আমি কওঁ কিছুমানে বইল কৰে যে বইল কিন্তু সে বইল খিনি লগতে বন লগতে খোৱাহে কিন্তু।
খোৱাহে থৈয় দিয়া নহয়।
অ তাৰপিছত মই নিজে প্ৰমাণ পাইছো আৰু মানে
হয় দিয়া, তে চিচাৰটেমাতে আমৰ আচাৰ চিচাৰতে ভৰাইছে। ডাঙৰ হৈছে যে টেমাতো তথাপি ভেকুৰি গৈছে আৰু।
অ' এই সিজাই ললে দিয়া গৰম পানী সিজাই ললে এই চিচাৰ বৈয়ামে নহলে ভাল আছিলেগে ফালি গৈ ধুনীয়াকে নিমখ দি পেলাই থৈ দিয়া হয় তাৰ পিছত দিয়া হালধি সানি দিলা হয় এতিয়া হ'লে ধুনীয়া হৈ থাকিলে হয় আমৰ আচাৰ খিনি, যদি তেল বেছিকে দিছে ৱা তুমি, হয় নে নহয়?
তাৰপাছত সেই ভেকুৰ উঠাৰ কাৰণে মই খঙতে পেলাই টেমা চেমা ধুই থৈ দিছো। এতিয়া নেমু কে অলপ বনাব লাগিব বা গৰমত খাবলৈ।
অ' গৰমত এ আৰু ভাল লাগে বোলে দেখোন নেমু আচাৰ। চাৰকণ মই বনোৱাই নাই, মই বল নেমু আচিৰ বনাব লাগিব, আমাৰ মাহী এজনীয়ে বনাই নহয়। মাহীক মানে ফোন মোক সুধিব লাগিব যে আমৰ আচাৰ অ আম হেৰি নেমু আচাৰতো কেনেকে কাটি কাটি দি বৈয়ামত নিমখ সানি নে কি কৰি থৈ দিয়ে বুলি কৈছে দে। স বাকলটো যে অলপ হেৰি হয় পচি যোৱা নিচিনা হয় যে
উম। দিয়া, কাইলৈ আহিবা ফোন কৰিবা কেইটামান লৈ যাবা দিয়া।
অ, অ, মই ফোন কৰিম দিয়া কালি অ, হ'ব দে। অ